হেল্ল' কি কৰি আছা আছো এনে ভাত খালা
অ খালো খালো তুমি খালা
অ খালো মই ভাবিছো আজি এটা বিষ বিষয় আলোচনা কৰো ইণ্টাৰনেট সেৱাৰ বিষয়ে আলোচনা কৰো
হয় এইটো এটা খুব ধুনীয়া বিষয় লৈছা তুমি পিছত তুমি আৰম্ভ ক কৰাচোন আজিৰ এই বিষয়টোৰ ওপৰত
মনৰ ভাৱ এনেকুৱা হয় যেন ভালো হৈছে যেন বেয়াও হৈছে এনেকুৱা ভালদৰে ব্যৱহাৰ কৰিলে ভাল আৰু বেয়াকৈ ব্যৱ ৱহাৰ কৰিলে বেয়া এনেকুৱা হৈছে যেন আজিকালি আমি ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰি যেন ল'ৰা ছোৱালীয়ে বহুত মোবাইলতে ব্যস্ত থাকে তেন মাকবোৰৰ পৰাই শিকিছে মোৰ সেন কেনেকুৱা ভাৱ হয় তুমি কি কোৱা
হয় ইন্টাৰনেট সেৱা আক বহুখিনি ক্ষেত্ৰত আমাক মান এলেহুৱাও কৰি পেলাইছে যেনেকে ধৰা তোমাৰ এতিয়া বিভিন্ন ধৰণ তোমাৰ অ তোমাৰ বিভিন্ন ধৰণৰ আজিকালি বা আমি এপছ্ দেখিবলৈ পাইছো বা প্লেটফৰ্ম কিছুমান দেখিবলৈ পাইছো আমি আমি ঘৰত বহি কিছুমান খাদ্য বা আদি বস্তু আমি অৰ্ডাৰ দি দিওঁ তাৰপৰা আমি ঘৰত বস্তুটো নবনাও আমি আব অকে পইচা পইচা আছে অৰ্ডাৰ দি দিম মবাইলটো আছে ঘৰত আহি দি যাব হয় তাৰ ফলত মানুহ বিলাকে বহুত অনলাইনৰ ফলত মানুহবিলাকে বহুত কৰ্ম সংস্থাপন পাবলৈও সক্ষম হৈছে বহুত ব্যক্তিয নিজৰ জীৱনত কৰ্ম কৰ্ম সংস্থাপন পাইছে কোনোবা হয়টো বেংকিঙত সোমাইছে এইটো ক্লাইমেক্সত সোমাইছে কোনোবা এইটো তোমাৰ তোমাৰ ইনষ্টামাৰ্ট অ তোমাৰ এনেকুৱা বিভিন্ন ধৰণৰ আদি প্লেটফৰ্ম মই নিজে এটা এটা মানে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছিল তৎস্বত্বও তাৰ উপৰি চাব গলে ইয়াৰ ইয়াৰ নেতিবাচক গুণো আছে বা এ ইতিবাচক গুণো আছে তাৰপৰা আমি এলেহুৱা হৈ গলো এতিয়া আমি আজিকালি ভাত আদি নবনাওঁ ভাতটো যদি ঘৰত বনাই দিওঁ বাকি খিনি আমি অনলাইন বা ইন্টাৰনেট সেৱাৰ জৰিয়তে যি প্লটফৰ্ম আছে তাত আমি অৰ্ডাৰ কৰি দিম। হয় নে নহয়।
হয় তুমি একদম সুন্দৰ মন্তব্য কৰিছা, তুমি ঠিকে কৈছা আৰু মই ভাবো যেন এনেকুৱা হৈছে। এপচ্ বিলাকত আজিকালি সকলো বস্তু পাই গোচৰি বস্তুবিলাকো পাই আমি অৰ্ডাৰ দিলেতো সেনেকুৱা নহয় মই ভাবো যেন বজাৰত যাব লাগে। যেনেকে আমি নিজে গৈ অলপ সময় দিব লাগে যেন এনেকুৱা হয়, বাহিৰত গ'লে অলপ মন বোৰো পাতল হয় ইজনে সিজনৰ লগত কথা বতৰা পাতিব পাৰি, ‌ সেনেকুৱা আৰু কেনেকুৱা হয় বজাৰত গলে যে আমি নিজে চাইয়া চিতি ভাল আৰু ভাল খিনি আনিব পাৰো, অনলাইনত কেনে বেয়া বস্তু আহিলেও যেন আমি ৰাখি থৈ দিব লগা, হেনেকুৱা তুমি কি ভাবা?
এ ম-মই তেনেকয়ে ভাবো বৰ্তমান এতিয়া উপায় নোহোৱা হৈ পৰিছে। কিন্তু কিছুমান কবাত, কবাত নাই এইটো এটা ৰিটাৰ্ণ বুলি এটা অপচন থাকে, তাৰ ওপৰত আমা ভাল বস্তু খিনি আ-আনি দিব পাৰে। এনেকুৱা কিছুমান অপচন হয়তো থাকে কিন্তু সেয়া আমা বহুখিনি ক্ষেত্ৰত আমাৰ প্ৰতিভাবোৰ, প্ৰত তিভাবোৰ আগুৱাই লৈ যোৱাত সহায়ো কৰিছে যেনে ধৰা আমি আজি দৰ্শকৰ আগত সন্মুখীন হৈ গান গাব লাজ কৰোঁ বা নিজৰ আ অভিনয় কৰিব লাজ কৰোঁ, কিন্তু হেইখিনি আমি ঘৰৰ হেই মোবো-ঘৰৰ আ, আ কোনোবাটো চোক ক'ত বহিবা বা ঘৰৰ বেৰটোৰ আগত বহি কেমেৰাটো অন কৰি মোবাইলটোৰ কেমেৰাটো অন কৰি আমি এখিনি প্ৰতিভা বিভিন্ন ধৰণৰ প্লেটফৰ্ম যেনে তোমাৰ ইনষ্টাগ্ৰাম ফেচবুক, হোৱাটছাপ ষ্টেটাচ আদি এইবোৰত দি পেলাই আমি নিজৰ প্ৰতিভাটো দৰ্শকক, আমি যদিও সন্মুখীন বা শাৰীৰিকভাৱে দেখাব নোৱাৰো আমি তেনেকৈ ইন্টাৰনেট টৰ জৰিয়তে আমি নিজৰ প্ৰতিভা, প্ৰতিভাবোৰ আমি আগবাঢ়ি লৈ আনিব পাৰোঁ আৰু তাৰ ফলত আমাৰ আত্মবিশ্বাসো বৃদ ধি পায়। তেনেদৰে হয়তো আমি সন্মুখীনভাৱে আগবাঢ়িবলে, আগবাঢ়ি আহিবলে বা ওলাই আহিবলে আমি সক্ষম হওঁ নহয় জানো?
হয়, হয় একদম সুন্দৰ কথা কৈছা তুমি আৰু এনেকুৱা হয় যেন কিছুমানে আজিকালি ফেচবুক ইউটিউবৰ পাৰাও যেন ইনকাম কৰি আছে। আজিকালি ফেচবুকত বহুতে নৱপ্ৰজন্মই হওঁক বা যিয়ে নহওঁক, সকলো‌ৱে যেন এনেকোৱা যে ইনকামৰ পথ তা হৈছে। ইণ্টাৰনেট বা এনেকুৱা হৈছে বহুত ভালো হৈছে, বেয়াও হৈছে আৰু কেনেকুৱা ধৱণ ধই লক এ মিছয়ে হক, ফ্লিপকাৰ্টে হক তেনে, কিছুমান ল'ৰা ছোৱালী-এনেকুৱা আছে যি পঢ়ি শুনি ই ঘৰতে বেকাৰ আছে সেইবোৰে তাতে কাম কৰিছে। কেনেকুৱা সুবিধা হৈছে তুমি কি ভাবা?
হয়, হয় মই এখিনি কথা কলোৱেই তোমা হয়তো বহুত মানে এতিয়া কৰ্ম সংস্থাত পাবলৈ সক্ষম হৈছে। কিন্তু কৰ'বাত নহয় আমাক এ-এলেুৱা বনাই পেলাইছে হেইবোৰ মাক আৰু এনে তোমাৰ যেতিয়া যি ইণ্টাৰনেট সেৱা বুলি ক'ব যাওঁ, ইণ্টাৰনেট সেৱা এটা বহুত ভাল প্লেটফৰ্ম ব্যৱহাৰ কৰিব জানিলে আজি ইন্টাৰনেট সেৱাৰ জৰিয়তে আমি বহুত নজনা বস্তু আমি শিকিব পাৰোঁ। যেনে তোমাৰ ধৰা বিভিন্ন ধৰণৰ তোমাৰ আ প্লেটফৰ্মচ আছে তোমাৰ চাট জিপিটি, জেমিনি আনকি তোমাৰ হোৱাটছাপতো তুমি মেটা‌ বুলি এটা বস্তু পাবা ইনষ্টাগ্ৰামত ক'লেও তুমি মেটা বুলি পাবা, ফেচবুক‌তো তুমি মেটা পাবা, তুমি মেট তাক যি ইচ্ছা বা তোমাৰ মনত যি, যি ধৰণৰ প্ৰশ্ন থাকে তুমি হেই প্ৰশ্ন কৰিব পাৰা কিবা নাজানিলে সুধিব পাৰা। আজিৰো তুমি যদি এটা যদি ঔষধ কিনিব লগা হয়, যে-যে-যে চাব প'ছ তোমাৰ এতিয়া এটা বেমাৰ হৈছে, ম তু-তুমি বেমাৰটো কি নাজানা কিন্তু তুমি যদি বেমাৰৰ লক্ষণবোৰ যদি তুমি চেট জিপ যদি, যদি কৈ দিয়া যে মোৰ এনেকুৱা, এনেকুৱা অনুভৱ হৈছে বমি হয় ভাত খালে, পেট টো বিষাই, এনেকুৱা এনেকুৱা যদি কই এতিয়া তোমাক চেটজিপিটি বেমাৰটোও ক'ব, লগতে তোমাক চেটজিপিটিয়ে ইটোও ক'ব যে তুমি এইটো টেবলেট ফাৰ্মাচিত গৈ আনা। আনকি তোমাক চেট জিপিতি এইখিনিও দেখাই দিব, ইখিনিও দেখাই দিব যে এইটো এইটো কৰিলে কম কমতে হৈ যাব খৰচটো। গতিকে বহুত খিনি সহায় হৈছে মানুহ এজনৰ যিমান চলন্ত জীৱনত, যদি ভাল ভাব বে ব্যৱহাৰ কৰে।
হয়, হয় তুমি ঠিক কথা কৈছা। আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম হোৱাটছেপ ইটো সকলোৱে, প্ৰায় মানুহে, সকলোৱে ব্যৱহাৰ কৰে তাৰ ফলত এনেকুৱা হয় যেন দূৰৰ মানুহবিলাকো যেন বন্ধু-বান্ধৱী হৈ পৰে। সকলোৰে লগত পৰিচয় হৈ যায়। আজি ধৰা তোমাৰ আত্মীয় কোনোবা বাহি হিৰত আছে, ইটাৰনেটৰ দ্বৰাই আমি তেওঁলত কথা পাতিছোঁ, হয় ভিডিঅ' কলত লগত কথা পাতিছোঁ। সেইটো এটা সু আহিছে না আগতে যে আগতে কেনেকুৱা আছিল চিঠি আছিল বা এই ইণ্টাৰ যোগাযোগ মাধ্মতটো নাছিল। আজিকালি এনেকুৱা হৈছে বহুত সুবিধা হৈছে। তুমি কি কোৱা?
হয় হয় মাত্ৰ অকনমান বজি বজি আহিছিল বাৰু বুজি পাইছো। তাৰে এইখিনিয়ে ক'ব বিচাৰো হয় হয় তুমি ঠিক কেই কৈছা বাৰু বৰ্তমান সময়ত সেনেকুৱা হৈ গৈছে আৰু বৰ্তমান সময়ত অ, ইণ্টাৰনেট সেৱাই যি খিনি ভাল কৰিছে, ইণ্টাৰনেট যিবোৰ সেৱা আমি ইণ্টাৰনেট মই তোমা আগতে ক'লো চেট জি পি টি জেমিনি এইবোৰ আমাক বহুত খিনি সহায় কৰিছে। কিন্তু এইবোৰৰ শে ত্ৰত আমি কিছুমান বেয়া কামো কৰিছোঁ যেনে, যেনে আমি কাৰোবাৰ দেহ লগাই কাৰোবাৰ উম, কাৰোবাৰ মুখ লগাই আমি কাৰোবাৰ অশ্লীল ফটো আদি তৈয়াৰ কৰি তে সমাজ খনত সেই ছোৱালীজনীক বা সেই মানুহজনক আমি বৰবাদ কৰি পেলাইছোঁ। এনেকুৱা কিছুমান ঘ নাও আজিকালি ওলাবলৈ বা শুনিবলৈ পাইছোঁ যেনেকৈ তোমাৰ, গুৱাহাটিত দিল্হী পাব্লিক স্কুলত তমাৰ কেইদিনমান আগতে হৈ যোৱা এটা ঘটনা আমি শুনিবলৈ পাইছোঁ। এনেকুৱা কিছু ঘটনাৰে বাবে আমি, আমি ইণ্টাৰনেট গোটেইখিনি ভাল বুলি ক'ব নোৱাৰো। ইণ্টাৰনেটটো ভালেই বুলি ক'ব লাগিব। তাত আমাৰ ভুল মানু নহ'ল আমিয়ে মানুহ বোৰে যা তা কৰি আছোঁ। লজ্জাজনক কাম বোৰ কৰি আছোঁ ইন্টাৰনেটৰ ভাল ব্যৱহাৰ কৰা নাই। ত' গতিকে এনেদৰে আমি বিপদত পৰিম গতিকে মই ভাবো, ভালদৰে ব্যৱহাৰ কৰিলে বস্তুবোৰ ভাল।
হয় হয় সে ঠিক কৈছা তুমি। সকলো বস এনেকুৱা ভালদৰে ব্যৱহাৰ কৰিলে ভাল আৰু বেয়াকৈ ল'লে বেয়া। সেইকাৰণে মই ভাবো কি বেয়াটো উলিয়ায় ভালটোক আঁকোৱালি ল'ব লাগে। মই সেইটো হ'ব আৰু কেনেকুৱা হৈছে, যে এতিয়া আমাৰ কৰোণা আহিছে কৰোণাৰ দিন ল'ৰা ছোৱালী স্কুল কলেজ সকলো বন্ধ হৈ পৰিছিল তেতিয়া কিন্তু অনলাইন আহিছে। অনলাইনত দাৰাই তাৰ মানে ল'ৰা ছো পঢ়িছিল সেই মাধমটো, সেই হেটো ভালে হৈছিল ল'ৰা ছোৱালী ঘৰতে থাকিটো স, পিছুৱাই গ'লহেতেন যে শিক্ষা হেৰিটো পিছুৱাই গ'লহেতেন যিয়ে ন'হওক অনলাইনত ডা হ'লেও বহুত খিনি আগবাঢ়ি গৈছে তুমি কি ভাবা?
হয় অনলাইনৰ জৰিয়তে বহুতখিনি আমি, আজিকালি তোমাৰ পাঠদান দু এটা প্ৰকাৰে হয় এটা হৈছে অনলাইন এটা হৈছে অফলাইন। মই ভাবো দুটাই ভাল কিন্তু অ, জানো যদি আমি ব্যৱহাৰ কৰিব পাৰো, কিন্তু কিন্তু অনলাইন কিন্তু আমাক এলেহোৱা কৰিব লাগিছে। এনেকুৱা ধৰণে এলেহোৱা কৰিব লাগছে এই ইমান ৰ'দ। সময় ন সময় নষ্ট ভাড়া নষ্ট তাতকে ঘৰত থাকি মোবাইলটোতে পঢ়িম। কিন্তু কিন্তু মোবাইলটোত পঢ়োতে পঢ়োতে আমাৰ এনেকুৱা নহয় মোবাইটোত ক্লাচটো, ৰেকৰ্ডেড ফৰ্মেটত পাওঁ আমি। সেইকাৰণে আমি ভাবো এ, পিছত কৰিম, পিছত কৰিম কিন্তু যেতিয়া আমি যেতিয়া ক্লাছত যাম স্কুলৰ ভিতৰত যাম, সেই শ্ৰেণীকোঠাত যেতিয়া বহিম আমি বন্ধুবৰ্গক লগ পাম বন্ধুক লগ পোৱাৰ আমাৰ এটা দুটা কথাও পাতিলো শি শিক্ষকৰ লগত সন্মুখীন হয় পে আমি শিক্ষক সক-আমি ওলোটাই প্ৰশ সুধিলো যে ছাৰ এইটো কি হ'ল, এইটো এনেকে হ'বা লাগছিল। এইটো এনেকে এনেকে কি হ'ল আমি ছাৰক ইমান প্ৰশ্ন সুধি থাকো আৰু। কিন্তু কি কি ইটাৰনেট খ আমি আমি নোৱাৰো। হয় ইণ্টাৰনেট খা আমি বস বাৰে বাৰে ৰিপিট চাই বুজি ল'ব পাৰো। কিন্তু তাৰ উপৰি সি, হয় তাত তা-তাৰ উপৰি আমি শিক্ষকৰ লগত অ, জড়িত হৈ এনেদৰে কোৱেচন কৰে আমি আমি সেই টপিকটোৰ ওপৰত ভালদৰে জনিলে জানিলে, আমাৰ নিজৰ পৰি শিক্ষাৰ ফলাফলৰ ৰ' ফলাফললে খুবেই ভাল হ'ব। হয়নে?
হয় হয় তুমি ঠিক কথাই কৈছা। কিন্তু এনে কেতিয়াবা এনেকুৱা হয় যে ইণ্টাৰনেটৰ দ্বাৰা কেতিয়াবা হোৱা বাতৰি কিছুমানো পৰিচালিত কৰে। সেনেকুৱা স্থলত কিজন বহুত শিক্ষা শিক্ষ ছাত্ৰ ছাত্ৰীৰ মানে বহুত বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰু কেনেকুৱা আৰু কেনেকুৱা হয় তাৰমানে ছাত্ৰ ছাত্ৰীৰ তাৰ মানে এ, ইণ্টাৰনেটতহে বেছি পঢ়াত চাই তাৰ মানে মোবাইলতহে গুৰুত্ব দিয়ে যে অনলাইন ক্লাছ কৰিম বুলি কৈ বেলেগ হেৰিত, ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক সেই বোৰত যেন বেছিকে গুৰুত্ব দি আছে, তাৰ ফলত। যেন, আজিকালি ল'ৰা ছোৱালী বিলাকত কম দিনতে যেন চকুত চকুৰে নেদেখা হয়, বা। চচমা ল'ব লগা হয়। আগৰ দিনত, আমাৰ মাঁহত বা আইতাহঁতেতো শাল বুই। এতিয়ালৈ যে, বেজিত সুতা ভৰাব পাৰে। তুমি কি ভাবা? আজিকালি ল'ৰা ছোৱা। ছোৱালীয়ে কিন্তু, নোৱাৰে। যেন কম বয়সতে তেওঁলোকৰ দৃষ্টিশক্তি হেৰাই পেলাই। তুমি কি কোৱা?
হয়, হয়, হয়। আমি মোবাইলত ৰি মোবাইলত। আৰু আমি ইণ্টাৰনেট চাওঁতে, চাওঁতে, চাওঁতে, চাওঁতে, আমি নিজৰ দৃষ্টিশক্তিয়ে হেৰাই পেলাও। আৰু, আমি। অতিকৈ কম বয়সতে আমি চশমা পিন্ধিব লগা হয়, তাৰ ফলত আমাৰ। নিজৰে ক্ষতি হয়। আৰু, কেতিয়াবা চশমা পিন্ধিলে আমাৰ। এনেকুৱা লাগে যেন, চশমা মেলি ৰা ৰাস্তা-ৰাস্তালৈকে ওলাই যাব পাৰিম নে? পাঁচতালৈকে কেনে কি, মানুহে বা কি ভাবে? এনেকুৱা কিছুমান, কিন্তু কিন্তু সেই লাজ কৰিলেনো কি হব আমি। নিজেই পৰিস্থিতি কৰি পেলাইছো নিজৰ, চশমা পিন্ধি। আনি পেলাইছো, গতিকে চশমা। চশমা পিন্ধ যিহেতু থাকিবই লাগিব কিন্তু চশমা পিন্ধিল ইণ্টাৰনেট চোৱা সেইটো মানে কম হৈ নাযায়। তথাপিও, আমি এৰি নিদো ইণ্টাৰনেট চাবলৈ বা মোবাইল চাবলে।
হয়, হয়, তুমি ঠিক কথাই কৈছা। কিন্তু, এনেকুৱা হয় ইণ্টাৰনেট সেৱাৰ দ্বাৰা কিন্তু। বহুতো উদ্যোগৰ ক্ষেত্ৰত য-যথেষ্ট সহায় হৈছে। উদ্যোগৰ ক্ষেত্ৰত। আৰু, কেনেকুৱা হয়। অলপ আ অলপ কেইদিনমান আগতে কিবি গমে পাবা। ই, দিৱসৰ দিনাই যোগ। যেতিয়া, সেই কৰিছিল মহিলাসকলে। ইয়োগা, ব্যয়াম কৰিছিল। তেতিয়া, বহুতে কিন্তু বহুত বেয়াৰ ফালে লৈ গৈছে। যেন, বেয়া বেয়া হেৰি কৰি পেলাই। ভিডিঅ' বিলাক ভাইৰেল কৰিছে। সেনেকুৱা হব নালাগে। মই ভাবো সেনেকুৱা হব নালাগে। তুমি কি ভবা?
হয়, হয়, তেনেকুৱা হ'ব নালাগে বাৰু। কিন্তু, যি নহওক ত মহিলাসকলো আগবাঢ়ি আহিছিল। গতিকে, পিছে তুমিও কৰিছিলা নাই এইবাৰ ইয়োগা দিৱসত ইয়োগা।
হয়, আৰু তোমাৰ অভিজ্ঞতা কি? তাৰ ওপৰত?
তাৰ ওপৰত অভিজ্ঞতা মানে, আ মই ভাবো আমাৰ মাজৰে যেন কোনোবাই ভুল কৰিছে। আমি, হয়। হয়, লগ বন্ধুৰ মাজত আমি ধেমালি কৰোঁ। মই ভাবো সেই ধেমালিবোৰ যাতে সামাজিক মাধ্যমত, ইণ্টাৰনেট। দ্বাৰা আমি, প্ৰচাৰ কৰিব নালাগে। আমাৰে মাজৰ কোনোবা এজনে। প্ৰচাৰ কৰিলে। সেই, সেই ভিডিঅ'টো লৈ ফেলে আৰু আ এজনে কৰিলে। শ্বেয়াৰ কৰি। সেনেকুৱা হয়তো বহুত বেয়াৰ ফালে লৈ যায়। কিন্তু, মই ভাবো আচলতে সেনেকুৱা সকলো বস্তু ধেমালিৰ। চলৰে নহয়। আজি কি হৈছে, সেই ব্যায়াম বিলাক বহুত বেয়াৰ ফালে লৈ গৈছে। তাৰে ফলত এনেকুৱা হৈছে, কিছুমান মহিলা লজ্জাজনিত, লজ্জা পাইছে। তুমি কি ভাবা?
হয়, হয়। আমি, এনেকুৱা কিছুমান আমাৰ সমাজতে। তাৰ মানে নিজৰ, নিজৰ। আমিজন লগত থাকে। এটা মোবাইল থাকাৰ ফলত, সেই মোবাইলৰ সেই ইণ্টাৰনেট সেৱাটো থাকাৰ ফলত বা হোৱাটছপ। তাত ইনষ্ট্ৰাগ্ৰাম এইবোৰ ফেচবুক, ফেচবুকৰ নিচিনা প্লেটফৰ্ম থকাৰ ফলত, আমি আকৌ এজন। মানে, পৰকীয় সম্পৰ্ক কৰিবলৈ ধৰো। আন এজনৰ লগত। যিজনে যিজন যিটো নেকি আমাৰ। হাজবেণ্ডে বা আমাৰ অহ। স্বামী গৰাকীয়ে গমেই নাপায়। ত, এইবোৰ খুব লজ্জাজনক ঘটনা হৈ আছে। বাৰু তোমাৰ। তোমাৰ পৰা আজি বহুখিনি অভিজ্ঞতা লাভ কৰিলো। তুমি কোৱা?
হয়, হয়, তোমাৰ পৰা আজি বহুত খিনি মই নজনা বস্তু শিকিলো ভাল লাগিল। আচলতে কি হয়, সচেতন ভাৱে ব্যৱহাৰ কৰিলে ব-বহু উপকাৰ লাভ কৰিব পাৰি। তোমাৰ পৰা শিক নজনা কথা বহুত খিনি শিকিলো। তুমিও মোৰ পৰা শিকিলা, মই ভাবো আৰু। ভাল লাগিল, তোমাৰ লগত কথা পাতি ধন্যবাদ। হয়, ধন্যবাদ, হ'ব হ'ব দিয়া। অ', গুড নাইট।